হেল্ল'। হেল্ল'। হেল্ল'
হেল্ল'।
নমস্কাৰ। হয়, নমস্কাৰ বন্ধু।
হেল্ল'।
হেল্ল', হেল্ল', হয় হয় শুনিছোঁ।
নমস্কাৰ, অ'।
হয়, কি খবৰ আপোনাৰ? আকৌ শুনা নাই মই। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল', আপুনি অলপমান বাহিৰত ওলাই যাওকচোন কি হয়। হেল্ল'। হেল্ল'।
হেল্ল'
হয়, হয়, শুনিছো। হেল্ল'।
নেটৱৰ্ক নাপাই।
হয়, হয়, আপুনি ক'ত আছিলে?
হেল্ল', হেই মই ৰুমত আছিলোঁ।
হয়, এতিয়া আপুনি?
অকণমান বাহিৰত ওলাই আহিছোঁ।
অ', আপোনাৰ পিছে ৰাতি বহুত প্ৰব্লেম হয়, মানে দিগদাৰ হয়।
প্ৰব্লেম হয় দিয়ক, হয় দিয়ক, নক'ব আৰু। ইয়াতে মানে
কেনেকে আপুনি, ব্যৱস্থাপনা কি লৈছে আপুনি তাৰ?
ব্যৱস্থা মানে মই কৰিছিলোঁ ফোন জিঅ' অফিচত।
হয়।
খবৰ দিলে যে, হ'ব ছাৰ এইকেইদিনতে ভাল হৈ যাব।
হয়।
হয়। আপোনাৰ কওক বাকী খবৰ? বাহিৰত যোৱা নাই ৰ'বা আজি, আজি লগৰজন আহা নাই।
হেল্ল'।
আহ, আজি যোৱা নাই লগৰজন আহা নাই আজি।
ক'ত গৈছে তেওঁ?
এ এতিয়া মই এনেই অকমান ঘৰৰ বাহিৰতে চোতালতে দুৱাৰ মুখত খোজকাঢ়ি আছো।
হয় হয়, তেখেত কিয় নাহিল?
তেখেতে আজি, ছবি চাব যাব অসমীয়া বোলছবি।
অ', বোলছবি।
হয়।
তেখেতৰে, তেখেতৰে দিন আৰু।
এই কি কবা আৰু।
আপাৰ, আপোনাক লগ ধৰা নাছিল নিকি?
নাই নাই, এনেকে পৰিয়ালৰ লগত যাব ন ক'ত লগ ধৰিব আৰু।
সেইটোও হয় বাৰু ভালো নালাগে যাবলৈ।
ভালো নালাগে।
আপুনি এনে যায় নে নাযায় চাবলে চিনেমা?
গৈছো চাবলৈ, চালো বহুত কিখন।
হয় মোৰো যোৱা হোৱাই নাই দিয়ক বহুত বছৰে হৈ গ'ল।
মই চালো বাৰু মই আপোনাৰ ধোৰধৰৰ দুটা পাৰ্টে চাইছো।
হয়।
প্ৰথম প্ৰথম খণ্ড দুটা খণ্ড দুটাই দুটা খণ্ডই চালো।
হয়।
হয় এতিয়া আৰু ইণ্টাৰণশ্বিপৰ কাৰণে সেয়া কৰি আছো। ভ্ৰমণ কৰিব লাগিব মইও।
মইয়ো শুনিছো আপুনি বোলে ক'বাত যাব অকমান।
হয়। অলপ বাহিৰলৈ যাব লাগিব আপোনাৰ কলকাতা চাইডে যাব লাগিব আৰু।
হয় কি কৰিব লাগিব যায় তাতে মজদুৰি।
তাতে মজদুৰিয়ে কৰিব লাগিব আৰু কি কি কি ক'ম আপোনাৰ ফিজিঅথেৰাপিৰ মজদুৰ আমি।
হয় কাম বোৰ কেনেকুৱা মানে?
কাম বোৰ কেনেকুৱা আৰু আপোনাৰ ডক্টৰ আনদাৰত থাকিব এটা অপাৰেচন থিয়েতাৰ থাকিব। তাতে আমি আমাক ডিউটি দিব আমি পেচেণ্টক চাব লাগিব ট্ৰিট কৰিব লাগিব।
ঠিকে আছে পইচা কেপেন দিব ‍নে নিদিয়ে?
পেন নিদিয়ে আমাক আমি পে'ট ইণ্ডাষ্ট্ৰীৰ পৰা আমি আমি পে' কৰিব লাগিব।
অ পেইড ইণ্টাৰ্ণশ্বিপ এইটো।
হয় হয়।
নকৰিলে নহয়।
নাই কম্পালচৰি ছমাহ এটা কৰিব লাগিব আমি।
নকৰিলে কি হ'ব আপোনাৰ?
কৰিলে আমাক প্ৰভিজনেল চাৰ্টিফিকেট এনৰলমেণ্ট চাৰ্টিফিকেট নিদিব।
মানে আপুনি পঢ়াখিনি এনেয়ে টাইম পাছ
হয় এনেই চাৰে চাৰি চাৰি চাৰে চাৰি বছৰত এনেই যোৱা যেন হ'ব।
এইটোতো ভালে হলেও আপুনি ভাবেনে ছয় মাহত ইণ্টাৰ্ণশ্বিপত দি আপোনাৰ হ'ব কমচে কম এবছৰটো লাগিবই যাক
এবছৰ বাকী খিনি বাকী খিনি নিজে নি নিজে নিজে কৰিম।
নহয় নহয় এনেই আপোনাৰ মতে ধৰ প্ৰথমৰ পৰা শেষলৈ যে একে শেষত দিয়ে সিহঁতে প্ৰথমে দিব লাগে বুলি আপুনি ভাবে নাই বাৰু ধৰ আপুনি এতিয়া কেইটা আপোনাৰ চেমটো?
হয় সিহঁতে পষ্টিং দিয়ে।
পষ্টিং, এইটো কেনেকুৱা ধৰণৰ?
এইটো আপোনাৰ হস্পিটেলত গৈ কেনে।
হয়।
এমাহ এমাহ আপোনাৰ ডিউটি কৰিব লাগিবই।
হয়।
হয় সেইটো আমাক এনেকে তৃতীয় চেমৰ পৰা এনেকে কৰাইছে।
হয় তাতে কাম আছে কাম মানে কি পইচা পাতি
পইচা পাতি আমাৰ তাতে কম হয়। তাতে নিদিয়ে তাতে অলপ কম হয় পইছা পাতি এমাহ এমাহ হয় ন আপোনাৰ এক হাজাৰ এক হাজাৰ টকাত হৈ যায়।
হয় হয় ময়ো কৰিছো। আছিলোঁ যোৱা বছৰ আপোনাৰ পঞ্চম চেমত থাকোতে।
হয়।
মোৰ আপোনাৰ ক'ব গ'লে এইটো ডিগ্ৰী মোৰ বি কমৰ হয়।
আচ্ছা বি কমৰ ডিগ্ৰী কৰি আছে হয় হয়।
চি এ ফাৰ্ম এখনত কৰি দিলো তাতে শোনাৰ একমাহৰ কাৰণে কৰি দিলো আৰু, তাতে টেক্সৰ কাম শিকালে। জি এছ টি শিকালে। আপোনাৰ অডিতটো অলপমান এনে ওপৰে উপৰে শিকাইছে আৰু।
হয়।
কনচাল্টিং শিকাইছে অলপ।
অ' আমাক পষ্টিঙত তেনেকে, নিশিকাই, ক্লিনিকেল পষ্টিঙত।
হয়।
অকমান শিকাই পেচেণ্টৰ লগত কেনেক কথা পাতিব লাগে, কি কি সুধিব লাগে, কি কি সুধিব নালাগে।
আমাক মানে এতিয়া প্ৰফেচনেল কৰি অলপ প্ৰফেচনেল কমিনিকেশ্যন শিকাইছে অলপ, তাৰপিছত আপোনাৰ গ্ৰুপ প্ৰেজেন্তেচনৰ প্ৰফেচনেল গ্ৰুপ প্ৰেজেন্তেচনৰ কাৰণে প্ৰেক্টিছ কৰাইছে, গ্ৰুপ বনাই দিছিল আমাক কৰিব দিছে।
হয় বুজিছোঁ, হয় হয়, আমাৰ তেনেকুৱাই বাৰু।
তাৰ পাছত ফ্ৰফেচনেল দে, ডেক্স কোড আপোনাৰ কম্পালচৰি কৰি দিছে।
হয়-হয় হয় বুজিছো। আমাৰ একেই দিয়ক, তেনেকুৱাই আমাক কৰাইছে, আমি কেচ এটা এটা লয় দুটা দুটা গ্ৰুপত এজ এটা গ্ৰুপত দুজনকৈ মানুহ থাকে, ত' দুজন ষ্টুডেন্ট গৈ কেনে আমি কেচ এটা ল'ব লাগে। কেঁচা তালৰ সেই পেচেণ্টোৰ ওপৰত কি বেমাৰ হৈছে কেতিয়াৰ পৰা হৈছে, ‌কেতিয়া কি হৈছে কি ঔষধ খাইছে, কি কি কৰিলে, গোটেইখিনি জমা কৰি কেনে, আমি এটা প্ৰেজেন্টেশ্বন এটা দিব লাগে। স আমাৰ তেনেকুৱা হৈছিল, প্ৰশ্ন নম্বৰ নাথাকে। সেইটো পিছলৈ যৈ কেনে মানে, ‌এ আপোনাৰ কৰি দিয়ে সেয়াত। ইণ্টাৰনে, ইণ্টাৰনেট নম্বৰত।
অ' ইটাৰনেট, সেইটোৱে নম্বৰ থাকে, আমাৰ মানে আকৌ এইটো নতুন এটা চাবজেক্টে কৰি দিছে ইণ্টাৰনেট। আপোনাৰ ফৰ কেডৰ চাবজেক্ আছিলটো।
হয় হয়, আমাৰো আমাৰো, ফৰ কেজি আমাৰ ছমাহ কৰিব লাগে ন, ছটা ছটা ডিপাৰ্টমেণ্টত কৰিব লাগে, অৰ্থপেডিক, নিউৰলজিকেল কাৰ্ডিঅ', হস্পিটাৰী, জেডিয়েট্ৰিকস, পেডিয়েট্ৰিকস আৰু আপোনাৰ স্পৰ্টচ।
হয় হয়। স্পৰ্টচটো আপুনি আৰু দিয়ে আৰু, কৈ দিব মই ৱৰ্ল্ড কাপ চাই দিলো তাতে মোৰ কমপ্লিট হৈ গৈছে।
হয় হয় মই এইটো, বাৰু ভালে পাম।
হয়, স্পৰ্ট চে আপোনাৰ কমপ্লিট হৈছে। ক'ব গলে মোটামুটি, আপুনি দিন ৰাতি নাইট ডিউটি কৰি আছে বৰ্তমান।
সেইটো হয় হয়, সেইটো মইতো সৰুতেই কমপ্লিট কৰি দিছিলোঁ।
হয, এতিয়াও আপুনি ৱালপেপাৰ্ কাৰনে নাই ড
নাই যিটো কৰি আছো মই, মই এইটো প্লেয়াৰ এটা চাই আছো,
এতিয়া পিছে আপোনাৰ মতে ইংলেণ্ডত খেলিব পাৰিব নে নোৱাৰে নেক্স দুখন, দুটা আপোনাৰ প্ৰেটি মেচ, মানে কি আৰু টিমৰ লগত প্ৰে্টি মিচ কৰি দিছে তেওঁ।
তেওঁ নাপাব চাগে খেলিবলে।
তেখেতৰ প্ৰব্লেমটো কি হ'ল ভৰিৰ?
কি বা হ'ল আৰু, কি ক'ম আৰু, হেমষ্টিঙে গ'ল চাগে আৰু। হেমষ্টিং, হেমষ্টিং ষ্ট্ৰেইন পৰিল চাগে, হেমষ্টিঙত বেছিকৈ ষ্ট্ৰেইন পৰিল চাগে।
অ অ এনেই তেখেত নহ'লে এতিয়া আমাৰ অলপমান টান হ'ব দেই কিন্তু নৰৱেল লগত
সেইবিলাক সেইবিলাক কামতে আপোনাৰ ফিজিঅ'থেৰাপি বহুত কামত আহে
হয় হয় নাই নাই ডিমাণ্ড বহুত আছে আপুনি টেনশন লব নালাগে মই স্পৰ্টচৰ মানুহ নহ'ব পাৰো কিন্তু আছিলো আৰু মই জানো মই মানে কি আৰু ৰিপৰ্ট বোৰ পঢ়ি থাকো তো
হয়
ৰিচাৰ্চ পেপাৰবোৰ পঢ়ি থাকো
হয়
তাৰ পৰা মই আয়ত্ত কৰিছো আয়ত্ত কৰিব পাৰিছো আৰু মানে কি বহুত আপোনাৰ ভেলিউ আৰু ডিমাণ্ড বহুত
হয়
কিন্তু চাপ্লাই নাই আপ
চাপ্লাই নাই হয়।
আপোনাৰ আপুনি চাব আমাৰ ইণ্ডিয়াৰ পৰা ইউৰোপত ভৰ্তি হৈ আছে স্পৰ্টচৰ একদম টিমত নহ'ব পাৰে টিমতো কেইটামান টিমত আছে কিন্তু চাব আপুনি তাত এই আমাৰ ফিজিঅ'থেৰাপিৰ কাৰণে ইয়াৰ পৰা চবেই তাতে যায় ঘৰেয়া আৰু তাতে আপুনি পইচাটো বেছি পাব। টো
হয় হয় বহুত বহুত পাৰে
আপোন অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইবোৰ আমাৰ ইণ্ডিয়াৰে ভৰ্তি হৈ আছে। হয়
পেগৈত বহুত বেছি
ফূৰ্তি হৈ আছে
হয় আপোনাৰ অষ্ট্ৰেলিয়াত যদি ভালকে কৰ কৌৰৰ ওচৰত কমাব পাৰি
হয় এতিয়া আকৌ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যাই আহিছিল নহয় যোৱাকালি নে যোৱ পৰহি
মেলবৰ্ণৱ
অ তেখেতৰ তিনিটাত তিনিখন দেশত ভিজিট আছিল ভ্ৰমণ আছ ছিল আৰু মানে এখন নাছিল আপোনাৰ অষ্ট্ৰেলিয়া আৰু বাকী দুখনৰ নামটো মই পাহৰি গলো
হয়
এ যাওঁতে তাতে কিবা কিবি এনেকুৱা হেৰি ওলাইছে আৰু
উম গৈ থাকে তেওঁ আৰু বাকী
তেওঁ হেতৰ কথা ক'বই নালাগে তেখেতৰে দিন আৰু পোৰা তেখেতে ফৰেনত যায়ে থাকে বিদেশলৈ ভ্ৰমণ কৰিয়ে থাকে।
হয় হয় আমাক মানা কৰিলে যাবলে।
হয় আমাক মানা কৰাটো বাৰু আমি সেইটো আমাৰ ভাল কাৰণে কৰিছে হয়নে নহয় ইমান ডাঙৰ মানুহ এজনে যদি কৈছে এইটোতো ভালে হব আপুনি আমি কিমান ডাঙৰ মানুহ আৰু
হয়।
আমি আৰু আপ আমাৰ আপুনি আৰু মই আমাৰ ঘৰখনে চলাব পৰা নাই। তেখেতে এখন দেশ চলাই আছে, হয় নে নহয় কওঁক?
একদম শুদ্ধ কথা কৈছে।
এতিয়া আমি দেখাত কিছুমান বস্ টো বাহিৰৰ পৰা বেয়া দেখি কিন্তু সেইটো বস্তুৰ ভিতৰে ভিতৰি আপোনাৰ লাভ দিয়ে বা সেই টো আপোনাৰ মানে ইংলিছত লং টাৰ্মত আপোনাৰ বেনিফিট দিব লং টাইম গেন হ'ব সেইটো আপোনাৰ, চৰ্ত টাৰ্মত আপোনাৰ বেনিফিট নাই।
অ', এই লং টাৰ্মৰ কাৰণে চিন্তা কৰিব লাগে। শ্বট টাৰ্ম-শ্বট টাৰ্ম প্লেজাৰৰ কাৰণে লং টাৰ্ম টো বাদ দিব নালাগে।
হয়, হয়। বাকী আপুনি এতিয়া যাব লাগিব কেতিয়া?
মই আপোনাৰ পোন্ধৰ ষোল্ল তাৰিখে যাম আৰু।
পোন্ধৰ ষোল্ল তাৰিখে যাব এইটো মাহৰ, এই পৰহি তাৰ পিছদিনা? কিহত যাব?
যাব লাগিব। মই ভাবিছোঁ এবাৰ ট্ৰেইনতে যাম ৰে'লগাড়ীত।
ৰেল গাড়ীত গ'লেতো আপুনি পুৰা একদম প্ৰথম ক্লাছতে যাব।
হয় প্ৰথম ক্লাছতে যাম, প্ৰথম শ্ৰেণীতে যাম।
টিকেটটো কেনেকুৱা ধৰণৰ হব মূল্য?
টিকেটৰ মূল্য আপোনাৰ আহ একৈশশৰ পৰা পঁচিশৰ ভিতৰত হয়।
কিমান কিলোমিটাৰ হ'ব আপোনাৰ?
আপোনাৰ হ'ব, বহুত খিনি হয়।
মোটামুটি?
সাত সাতশ আঠশ কিলোমিটাৰ হৈ যায়।
সাতশ আঠশ কিলোমিটাৰ আপুনি সাতশ টকা। আ ঠিকে আছে আপুনি যাব পাৰে আৰামত যাব পাৰে।
হয় পাৰি ট্ৰেইনত যাব নাই ট্ৰেইনত আহোতে আহিম যাওঁতে নাযাওঁ।
হয় সেনেকুৱা আৰু, কেনেকুৱা প্লেনৰ?
হা প্লেইনত অকণমান বেছি পৰে আপোনাৰ প্লেনত পৰে সাত আঠ হাজাৰকে পৰে।
হয় আপোনাৰ অক